অ বন্ধু নমস্কাৰ।
নমস্কাৰ ভালে আছা?
ছ ছ তুমি কেনে আছ-
অ মইয়ো ভালে আছো।
অ আজি আমি মানে বিদ্যালয় স্মৃতিৰ ওপৰত মানে অলপ মানে কথা পাতিম বুলি ভাবিছ- বহুতদিনৰ পিছত
হয় হয় বিদ্যালয়ৰ স্মৃতিবোৰতো জীৱনৰ আটাইতকৈ মধু মধুৰ স্মৃতি হয়।
হয় হয় সেইবোৰ মানে তোমাৰ কেতিয়াও পাহৰিব নোৱাৰো আৰু সেইবোৰ। যিবিলাক আমি আনন্দৰে মানে আনন্দ কৰিছিলো বা পাইছিলো বা তেনেকুৱা দি আৰু কেতিয়াও ঘূৰাই নাপাওঁ আৰু।
হয় নাপাওঁ নাপাওঁ।
আমাৰ যিবোৰ আমাৰ পোৱা স্কুল মানে কি ইউনিফৰ্ম পিন্ধি বেগ লৈ বিদ্যালয়লৈ যোৱাৰ আনন্দই বেলেগ আছিল দিয়াচোন। এতিয়াতো সেইবোৰ আচলতে আমি ঘূৰাই নাপাওৱেই।
আৰু ধৰা তোমাৰ বিদ্যালয় মানে বিদ্যয়ালয় বুলি ক'লে ধৰা তোমাৰ পঢ়া -শুনা মানে পঢ়া -শুনা ঠাই নহয় ধৰা তাতে মানে আমাৰ বহুত মানে মূল্যবান শিক্ষা লাভো কৰিছ ছিলো ধৰা বা বহুত স্মৃতি ধৰা আ ত মানে মই যেতিয়া ধৰা মোৰ কওঁ অ মই যেতিয়া মানে প্ৰথম দিনা গৈছিলোঁ আৰু মানে মোৰ অলপ মানে ভয় ভয় আছিল আৰু। বা নতুন শিক্ষক বা নতুন বন্ধু বা নতুন পৰিৱেশ। মানে সকলোখিন চিন্তা মানে আহি পৰিছিল ধৰা নতুন নতুন বন্ধু পাইছিলোঁ। কিন্তু ব ধৰা ব কেইদিনমান পাছতে মানে বিদ্যালয় এখন মানে কিয় ঘৰ যেন লগা হ'ল ধৰা বা যিবিলাক মই বন্ধু-বান্ধৱী পালো সেইবিলাকো পালোঁ বহুত মিলা প্ৰীতিলে চ চলি আছিলোঁ।
উম!
আৰু ধৰা আমাৰ মানে আমাৰ শিক্ষয়িত্ৰী ধৰা আমাৰ মানে যিবিলাক আহ যিখিনি শ শ্ৰেণী শিক্ষক- শিক্ষয়িত্ৰী আছে। অ তেওঁলোকে মানে আমাক সদায় মানে বহুত মৰমেৰে শিকাইছিল ধৰা। বা ভুল কৰিলে কুবাইছিল বা কাণত ধৰিব দিছিল। কিন্তু সেইবিলাক আমি বেয়াও পোৱা নাছিলোঁ বা ভালৰ কাৰণেও কৈছিল। নোৱাৰাৰ বাবেহে কোবাইছিল বা কানত ধৰা দিছিল অ এই তাৰ কাৰণে আমি বহু খিনিও মানে আগবাঢ়ি আহিছোঁ।
উম! মোৰো ঠিক তোমাৰ দৰে হৈছিল দিয়া প্ৰথম দিনা বহুত বেছিয়ে ভয় লাগিছিল তাৰ পিছত। এ যেতিয়া বিদ্যালয়লৈ সদায় যোৱা হলো তেতিয়া মানে কি বিদ্যালয়ৰ গেটত সোমোৱাৰ লগে লগে বন্ধু- বান্ধৱীৰ লগত মানে যেতিয়া দেখা হয় ইমান বেছি মানে ভাল লাগে বা একেলগে হাঁহি ধেমালিও কৰিছিলোঁ। সেইবোৰ আজিও মনত জীয়াই ৰাখিছো বহুত বেছিয়ে মানে ভাল লাগিছিল সেই দিনবোৰ।
উম ধৰা আমাৰো উ আমাৰ ক্লাছতো শিক্ষক-শিক্ষয়িত্ৰী মানে এ পঢ়ালেও মানে ধৰা বহুত মানে অ মানে যিখিনি পঢ়া আৰু বাহিৰা মানুহ ধৰা বেলেগ উদাহৰণ দি দি মানে বুজাই। তেনেকুৱা আমি বহুখিনিতেও বুজি পাইছিলোঁ বা বহুত ভালো লাগিছিল ক্লাছত মানে অকল অ পঢ়াবলৈ আহিলে মানে পঢ়াই নাথাকে ধৰা মনোৰঞ্জনৰ কিছুমান কথাও কয়। তেনেকুৱা মানে আমাৰ যিটো স্মৃতি শক্তি আছে সেইটো বৃদ্ধি হয়।
হয় হয়, আৰু মানে কি আহ ৰাতিপুৱাতো তোমালোকৰো প্ৰাৰ্থনা হৈছিল ৰ আমাৰো যেতিয়া মই পঢ়িছো ছিলো তেতিয়াও পুৱা প্ৰাৰ্থনাৰ সময়ত সকলো মানে কি শাৰী থিয় হৈ জাতীয় সংগীত গোৱা মনত আহ কেতিয়াবা বহুত মনত পৰে সেই
উম উম তোমাৰ এইটোয়ে ভাল লাগিছিল যে আমি যিখিনি ধৰা আমি সংকল্প কওঁ সেইখিনিয়ে মানে মই মানে তেওঁক মানি চলিবলৈ মানে চেষ্টা কৰিছো তাৰ মাজতো বহু খিনি মানে তোমাৰ ভুলো হৈছে মি বা যিটো আমি শপত গ্ৰহণ আৰু শপত গ্ৰহণ ললে মানে সেইখিনি মানি চলিব লাগে
সেইখিনি মূহুৰ্ত মানে কি বিদ্যয়ালয়ৰ মানে কি প্ৰাৰ্থনাৰ যিখিনি। মানে সময় থাকে সেই সময়খিনি বহুত বেছিয়ে ভাল লগা আছিল।
বহুত খিনি মানে কি নজনা কথাও শিকিছিলো সেইখিনি সময়ত যিহেতু। ৰাতিপুৱা প্ৰাৰ্থনাত আহ জাতীয় সংগীত গোৱাৰ লগতে আমাৰ প্ৰাৰ্থনা আছিল। সেই প্ৰাৰ্থনাটো গাইছিলো তাৰ পিছত আমাৰ শিক্ষকসকল আছিল যে আমাৰ ছাৰ বাইদেউসকল তেখেতসকলে মানে কি আমাক। সদায় সদায় মানে কি অ এটা এটাকৈ মানে কি পাল ধৰি দিয়ে আৰু আজি বা মোৰ ভাগত বা আকস্মিক বক্তৃতা পৰিল কাৰোবাৰ ভাগত বা কুইচ পৰিল তেনেকৈ মানে ধৰি দিয়া আছিল। সেইবোৰৰ পৰা বহুত খিনিয়ে শিকিব পাৰিছিলো।
উম উম। ধৰা আমাৰ আমি যেতিয়া আমাৰ ক্লাছত আছিল আৰু শ্ৰেণীৰ কথাৰ। বা যিবিলাক আমি দুষ্টামি কৰিছো সেইবিলাকো ধৰা তোমাৰ পাহৰিব নোৱাৰো। বা কেতিয়া মানে ধৰা তোমাৰ কলমতটো লুকাই থৈছিলো বা। কেতিয়াবা বন্ধু জনৰ বন্ধু আমাৰ মানে যিখিনি বন্ধু আছে। অঁ বেগ মানে বেগৰ কিতাপ বেলেগত থৈছিলো। বা আৰু কেতিয়াৰ বা ঘৰত তোমাৰ মানে কাৰোবাক কষ্টত দিবলৈ নহয় কে তোমাৰ আনন্দৰ বা এইবিলাক কৰিছিলো ধৰা আৰু সেইটো সময়ত এইবিলাক
হয়, হয়, হয় আৰু তেনেকুৱা সকলোৰে হয়। আৰু বিশেষকৈ আমাৰ অঁ তেতিয়া মানে কি আমাৰ প্ৰাৰ্থনাৰ পৰা যে শ্ৰেণীৰ কথালৈ যাব লাগে। সেই মানে মাক দৌৰা দৌৰি কৰিব মানা কৰিছিল। মানে কি আমাক আহঁ। আমাক মানে কি শৃংখলাবদ্ধ ভাৱে যাবলৈ শিকাইছিল।
হয় হয় আৰু তোমাৰ ধৰা এইবাৰ মানে আমাৰ গণিত ছাৰ আছিল।
উম।
ছাৰে ধৰা অ চাৰজন আছিল তোমাৰ বাগান পাৰা। অঁ ছাৰে প্ৰশ্ন সুধিলে তাৰপিছত মই কোৱাৰ থিয়ৰ কৰাই থৈছিল বা সেইদিনা আৰু বৰ লাজ পাইছিলো মই আৰু। কিন্তু তাৰ পাছত মই গণিতবোৰত যেতিয়া বেছিকৈ মন দি পঢ়িবলৈ আৰম্ভ কৰিছিলো। মানে বহুখিনিয়ে আৰু ভাল হ'ল যেতিয়া মই লাজ পাইছিলো মোৰ মানে লাজটো লাগি গৈছিল তাৰ ফলত মানে বহুত সাহস পালো আৰু কিন্তু আমাৰ টিফিনৰ মানে যিখিনি আমি টিফিন ধৰা বাৰ বজাত যেতিয়া আমাৰ টিফিন টাইম দিয়ে। সমমাৰ দিয় সেইখিনি আমাৰ আৰু বহুত আৰু ভাল লাগিছিল ধৰা সকলোৱে নিজৰ নিজৰ টিফিন ভাগ বতৰা কৰি আমি খাইছিলো আৰু
উম উম।
কাৰোবাৰ পিঠা কাৰোবাৰ পৰা লুচি- সেবিলাক মানে মই আৰু বেলেগৰ বেছিকে খাইছিলো আৰু বেলেগে নিয়া-
হয় হয়। হয় আমিও টিফিনবোৰ ভাগ বতৰা কৰিয়ে খাইছিলো। আৰু অঁ মানে টিফিনত বেছিকৈ বুট নিছিলো। মোক- নিছিলো বা আপেল নিছিলো।
অঁ তেনেকুৱাই আৰু যিহেতু আগতে মানে আমাৰ অঁ- স্কুলৰ কাষত মানে দোকান নাছিল আৰু সেইকাৰণে- ঘৰৰ পৰাই নিবলগীয়া হয় আৰু। কেতিয়াবা আমাক স্কুলত যিহেতু মই চৰকাৰী স্কুলত পঢ়িছিলো- ভাত খোৱাইছিল তাতে। ভাত খোৱা খোৱাৰ দিনা মানে ভাতে খাইছিলো স্কুলত। অকলে মিলি জুলি বহুত বেছিয়ে ভাল লাগিছিল আৰু যিদিনা নোখোৱা মানে সেইদিনা আমি- টিফিন লৈ গৈছিলোঁ।
উম। আৰু মানে আমাৰ যেতিয়া ধৰা স্কুলত ধৰা এই বাৰ্ষিক ক্ৰিয়া প্ৰতিযোগিতা হয়। মানে আমি মানে মই মানে ধৰা আমাৰ বন্ধু বান্ধৱী সেনতৰ লগত মানে ধৰা বহুত আগৰে- পৰা মানে ধৰা- ধৰা অনুশীলন কৰিছ- আৰু ধৰা দৌৰ বা লং জাপ মানে দীঘল জাপ। ধৰা উচ্চ জাপ বা ফুটবল ভলীবল মানে সকলো খেলাতে মানে- উৎসাহ মানে অংশগ্ৰহণ কৰিছো এইটো ভবা নাছিলো যে এইটোত ভাল ফল- পাম বা জিকিম মই সেইটোক লৈ দিয়া নাছিলো। ধৰা মনোৰঞ্জনৰ কাৰণে দিছিলো। কিন্তু মই এবাৰ তোমাৰ দুইশ মিটাৰত দৌৰত- মানে ত প্ৰথম স্থান লাভ কৰিছিলো আৰু মই ৰচনা অঁ ৰচনা - প্ৰতিযোগিতাতো মানে প্ৰথম হৈছিলো। সেইখিনি মানে পুৰস্কাৰ লোৱা মুহূৰ্ত মোৰ কিন্তু আজি- তোমাৰ ধুনীয়াকৈ মনত আছে।
উম উম। আমিওতো আৰু খেল ধেমালিও কৰিছিলো বা বন্ধুৰ লগত খেলিলেও মানে কি হাৰিলো- ৰেলেত বেছি দুখ কৰা নাছিলোঁ।
হয় হয়। আৰু ধৰা- শিক্ষক দিৱসৰ দিনা যি যিদিনা শিক্ষক দিৱস হয় সেইদিনা মানে ধৰা - শিক্ষকসকলক আমি যিখিনি ধৰা যিখিনি পাৰো সেইখিনি ভাল এটা তোমাৰ- আনন্দ দিবলৈ মানে চেষ্টা কৰো তেওঁলোকৰ যাতে- অ হাঁহিটো মানে দেখি আমাৰ আমিও আনন্দ পাও। ধৰা তেওঁলোকক আমি মানে সকলোৱে মানে- পূজা কৰো আৰু ধৰা যিখিনি পাৰো সিখিনি কলম বা ফুল বা বিভিন্ন- ধৰণৰ বস্তু আৰু বনাই এইবিলাক দিওঁ আৰু ধৰা তেওঁলোকৰ পৰা- আশীৰ্বাদো লভ সিদিনা অলপ।
হয় আৰু আমাৰ অঁ মোৰ এতিয়াও মনত পৰে আমাৰ- মানে কি উম- বছৰত এবাৰ কয় মানে কি আমাৰ বাৰ্ষিক খেল প্ৰতিযোগিতা হৈ- ছিল, আহ তাত মানে দৌৰ বা- দীখল জপিওনি উচ্চ- জপিয়নি বা আৰু মানে এইবোৰ- কাবাডী এইবোৰ হৈছিল আৰু।
হয় আৰু মানে- তোমাৰ যেতিয়া পৰীক্ষা আৰম্ভ হয় তেতিয়া মানে আগদিনাখন আৰু বহুত ভয় লাগি থাকে। ক'ত পঢ়িছো ক'ত বা তোমাৰ অ মোৰ বহিব লাগে। সবিলাক মানে বহুত ভয় লাগে যেতিয়া পৰীক্ষা হলেও তোমাৰ লগ বন্ধু খিনিয়ও। আকাশত পৰে আৰু তাৰ পাছত মানে আমি অলপমান অ ধৰা ইজনে সিজনক মানে। অলপমান সুধা সুধি কৰি আৰু লিখো। আৰু সহায় কৰিছিলো আৰু মানে যিখিনি। যিনি পালো আৰু ফলাফল তোমাৰ যিদিনা ৰিজাল্ট দিব বা ফলাল। ফল ওলোৱা দিনটো মানে বহুত স্মৰণীয় আছিল ধৰা। অ যেতিয়া ভাল ফলাফল পালো তোমাৰ ঘৰতো মানে আনন্দ পৰিৱেশ সৃষ্টি হয়।
আচলতে কিছুমান এইবোৰ দৌৰ খেল বা জপিওৱা এইবোৰ দিয়া নাছিল। কিন্তু মই মই এ যিবোৰ মানে কি সংস্কৃ তিওৰো কৰা ধৰিলোৱা ধৰিলোৱা মানে কি ৰচনা প্ৰতিযোগিতা বা আৰ্ট কম্পিটিছন এইবোৰ অ স্মৃতি পৰীক্ষা এইবোৰহে দিছিলো মই। আৰু পুৰস্কাৰো পাইছিলো এতিয়াও মনত আছে মই এবাৰ ৰচনা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলো।
উম উম হয়।
সেইবোৰো চাৰ্ট যিবোৰ চাৰ্ট এনেকে দিছিল মানে এতিয়াও ম মই সযতনে সচি ৰাখিছো।
উম মোৰো আছে কিন্তু যিবিলাক মই পুৰস্কাৰ পাইছিলো ধৰা দৌৰ প্ৰতিযোগিতাত যিবিলাক মেডেল আছিল সেইবিলাকো মানে ধুনীয়াকৈ মানে সজাই থৈ দিছো আৰু মই স্মৃতি হিচাপে ৰাখি থৈছো এই বন্ধু তোমাৰ পৰা আজি মই বহুখিনিও আমাৰ দৈনন্দিন জীৱনত মানে ওপৰত মানে আলোচনা কৰিলো বহুতখিনিয়ে মানে শিকিলো আৰু। ধৰা বিদ্যালয় স্মৃতিৰ ওপৰত আৰু।
অ হয় উ বহুত খিনিয়ে ভাল লাগিল আমাৰ বিদ্যালয়ৰ স্মৃতিখিনি আমাৰ মানে আছিল ভাল লগা মুহূৰ্ত আজি হঠাৎ মানে কি বহুত বেছি মনত পৰিছে বহুত বেছিয়ে ভাল লাগিল তোমাৰ লগত কথা পাতি।
উম উম ঠিকে আছে ধন্যবাদ।